হেল্ল' অ কি কৰিছা
মই এনে আছো তুমি
চাহ খালা
বাকী চা অ খালো তুমি খালা
অঁ ময়ো খালোঁ
কিহৰে দিলে আজি
আজি মেগী আৰু লাল চাহ দিছিলে তোমালোকৰ
উ মই বিস্কুট চাহে খালো
অ
উম বাকী ঘৰ গৈছা নাই
ঘৰ নাই যোৱা বহুত দিন হল তুমি গৈছা
ময়ো যোৱা নাই বাৰু
আহ খবৰ খাতি নে কেনেকুৱা
ভালেই তোমাৰ ভাল
উম মোৰো ভালেই দিয়া
অ',। হয় তোমালোকৰ সেইফালে ৱাটাৰ পাৰ্ক এখন আছে বুলি শুধছিলো
নিজৰ পাই তুমি গৈছা নেকি?
মই নাই যোৱা মোক বাহহে গৈছিলে
আহ
এনে তাৰ কি, কি আছে কোৱা চোন
ক'ত পাৰ্কখনত নেকি
অ পাৰ্কখন ন
পাৰ্কখনতে মানে হেৰি আমাৰ ন নৰ্মেল হেৰিৰ নিচিনা হয় অকল মানে গৈ তেনেকে গছ- গছনি বেছিকে থাকে ন সেনেকে কৰি আহিছে আৰু এখন অকল হেৰি মানে ধাবা টাইপ এখন আছে বাকী নেচাৰেল ভিউৰ কাৰণে মানে ভাল হয় আৰু
অ',
তুমি জগিৰোত গৈছে নাই
কোৱা হেল্ল', হেল্ল' হেল্ল',
শুনিছানে
শুনিছানে তোৰ মাতটো ভালকে অহা নাই
হেল্ল',
অ শুনিছা
অ', হেৰি হেডফোন লগাটো সেনেকুৱা হল শুনিছো শুনিছো এতিয়া হেৰি কি কয় তুমি কি জাগিৰোদৰ গৈছা নে নাই
মই জাগিৰোদৰ ঘুৰি পোৱা নাই মই মৰি যাও গৈছো
অ মৰিগাঁৱত কোনোবা আছে নেকি
অ', মৰিগাঁও আমাৰ মাহী থাকে আমাৰ মাহী তাকে মানে স্কুল এখনত কৰে
অঁ
এনে জেগাখিনি ধুনীয়াই ন
উ জেগা খিনি ধুনীয়াই হয় কিন্তু এতিয়া চাগে আৰু ভাল হ'ব আৰু মানে কিবা কিবি ইণ্ডাষ্ট্ৰিৰ কিবা- কিবি বনাই আছে ন এতিয়া চাগে আৰু অলপ ভাল হ'ব পাৰে
অ', অ',। তোমালোকৰ সেইফালে আৰু ভাল ভাল আমাৰ সিফালে আমাৰ সিফালে তাৰ মানে কেনেকুৱা বস্তুৰ কথা সুধিছা আমাৰ সেইকাৰণে মই দুখন গাঁৱত থাকো ন ৰৰঙাবাৰী মানে আমাৰ যিখন গাও হয় সেইখন কজতাৰ গাওঁ হয় তোমালোকে তাত গলে চাব পাৰিবা আগৰ কলংকতাৰ মানে মূৰ্তি বনাই থোৱা আছে কদম এতটা ঘৰখনো আছে তেওঁনেৰ পৰিয়ালো আছে
অ', মানে হেৰি বংশৰ মানুহ আৰু
অ বংশৰ লাগে ক তাৰ হেৰি নেকি এইটো ভতিজাত
ভতিজা অ শুনিছোঁ শুনিছোঁ
অ আৰু আমাৰ সেইফালে কল্যাণী মন্দিৰ বুলি মন্দিৰ এটা আছে হা সেই মনগিৰ ত মানে বহুতে মানে আৰু বহুত ডাঙৰ মন্দিৰ অলপ মানে বহুত মানহ বহুত মানুহে জানেও বহুত দূৰৰ দূৰৰ পৰা মানুহ চাবলৈ যায় এই হিমন্ত বিশ্ব শ মাজ যে অ কলাণী কইল নে দেিবি অ কইল নে দেিব
আহ
সেই মন্দিৰটো বহুত দূৰৰূৰ পৰা চাবলৈ যায় আৰু বহুত ধুনীয়া কৰি পেলালে এতিয়া বহুত ডাঙৰ মন্দিৰ পেল তাৰ ন পূজ বলি দিয়া হয় আৰু বহুত ডাঙক পতা হয় অ দুূৰ্গা পূজা পতা হয় চব পূজাই পতা হয় গাল
অহ
আৰু মানুহ বিলাকে যেতিয়া মানে অ গাড় বিচাৰি কিনে ন মন্দিৰটোলৈকে যায় উ তু চাবলৈ যাবা আমাৰ সেই মন্দিৰটো বৰ ধুনীয়া আৰু মন্দিৰটো পিছফালে মানে আহ এই যে ব্ৰহ্মপুত্ৰ ফুটি যে
উম উম উম
তেনেকুৱা ব্ৰহ্মপুত্ৰ ফুটিও আছে যগিলাাক মানে কো চালে চাইডত ব মন যায় বৰ ধুনীয়া
মই যোৱা নাই বাৰু সেইফালে
অ যাবা কেতিয়াবা আৰু এই নাৰায়ণপুৰ শুনিছানে মাধৱদেৱৰ জন্মস্থান সেই তাতো আমাৰ ঘৰৰ বেছি দূৰ নহয় তাতো বহুত ধুনীয়া ধুনীয়া জেগা আছে ইমান তাৰমানে না এটা কলাক তাৰ মানে মাধৱদেৱৰ কলাক্ষেত্ৰ আছে তাতো ইমান ধুনীয়া ধুনীয়া বস্তু থোৱা আছে জেগা খিনি ইমান ধুনীয়া আৰু সিফালৰ মানুহ এইবিলাকে এইবিলাক আহ নাম জেগাই বিয়ানাম হল নাম সেইবিলাক বহুত গায়
আপাৰ আছাম চাইডে হয় ন
অ পাৰচাম চাই দিয়
সেইটো চাইডেনে এইবোৰ এইবোৰ ক্ষেত্ৰত মানে বহুত ভাল হয় কালচাৰেল ক্ষেত্ৰত
আৰু সেইফালে আৰু বু ধিন ধন আছে এই যে বুদ্ধিৰ যে মন্দিৰ
উম
বুদ্ধি মন্দিৰ কেনেকাও আছে নাই এইপ আৰু আমাৰ তাৰপ অৰুণাচলৰ ওচৰতে নহয়
হ ক কিমান দূৰ
উ আমাৰতো যদি ভিতৰৰ ভিতৰ যাও বুলি কোৱা অৰুণাচলৰ জেগা অক ওলাই হা আপাৰবাৰিজন বুলি কোৱা সেই জেগা কো আমাৰ ঘৰৰ পৰা তুমি আধা ঘন্টামানতটো পাই যাবা আৰু মেইন ইটানগৰখন যে অচলৰ যেখন হেৰি ন বেছি অ ন আছিলল টানগৰ খো আমাৰ ঘত দিছিলেও নহয় এঘন্টা ডেৰ ঘন্টামান লাগে আৰু
তোমালোকৰ মানে ঘুৰিব যাই থকা তাতে
অ মই যাও মই এতিয়া, পাইছিলো মই অৰুণাচললৈ আৰু আমাৰ কানে মন গলে তাত এনেও মানে এনেও যাব পাৰি কাৰন বেছি দূৰ নহয় এ অৰুণাচলত থপ থুপকা পায় খাই পাইছা কেতিয়াবা
হয়
ফুতকা খাই পইচা?
অনলাইন অৰ্ডাৰ কৰি কেতিয়াব খাইছো কিন্ত অৰিজিনাল টো খোৱা নাই।
অ আমি গৈ অৰুণাচলতকৈ ডাইৰেক্ট অৰুণাচল থুপকা খাইছিলো।
খাই কেনেকুৱা লাগিছে,
ধুনীয়া বৰ ধুনীয়া বনাই তেওঁলোকৰ টেষ্টটোৱে বেলেগ, কাৰণ তেওঁলোকেই মেইনকে বনায় ন।
উম
কাৰণ এইফালেটো আমাৰ অসমৰ মানুহে বনায় ইমান ভালকে নাজানেও তেওঁলোকে কেনেকে বনায়। উ
অ সেইটো হয় বাৰু।
টেষ্টটো বহুত দুনীয়া আৰু, আ চাত ভাল ভাল বস্তুৱে পায়।
তুমি আৰু বেলেগ কি জেগাত গৈছা
বেলেগ মই শ্বিলংত গৈ পাইছিলোঁ আহ, আৰু তেওলোকে অসমত খেল বিলাক তেনেকে গৈ পাইছে হা,
কি কৈছা
শ্বিলং গৈ পাইছিলো। আৰু অসমৰ গুৱাহাটীখনো ঘূৰিছিলো। বাকী বাকী ইমান বেছি জেগা গৈ পোৱা নাই, তুমি গৈ পাই--গৈছা অ অ অ উ উ বাকি মই এতিয়া এনে বহি আছো।
ঘৰি ক্লাছ গৈ আছ
উ আহ গৈ আছো, তুমি গৈছা। মোৰ যে এনেই কলৈ যাব মান আছে জানা?
ক'ত
এই যে ৰংঘৰ যে, এহ শিৱসাগৰ
অ মোৰ আকৌ হেৰিত যাব মন আছে এইটো কেদাৰনাথ, বহুত মন গৈ আছে কিন্তু বহুত দূৰ হয়।
শিৱসাগৰৰত যে পায় বিহু পাতে ন ৰংঘৰৰ বাকৰি সেইয়া চাবলৈ মোৰ বহুত মন আছে কেতিয়াবা যাব লাগিব বহাগ বিহুত অ আমাৰ এটা ওচৰ কিন্তু মই আজিলৈকে যোৱা নাই
ম
কোনোবা দিনাখন যাব লাগিব।
অ ঘৰৰ মানুহৰ লগতে যাবাগৈ
অ অ তুমিও কেতিয়াবা আমাৰ সেইফালে যাবা আৰু আমাৰ সেইফালেও ধুনীয়া চাব লগা জেগা আছে।
যাম বুলি ভাবো, কিন্তু মানে অকলেতো নোৱাৰো ন আৰু মানে, কাৰ মানে লগৰ বোৰো পঢ়ি আছে এতিয়া সেইটো কাৰণে অলপ হেৰি হৈ আছে তোমালোকো আহিবা তুমিতোতো এনে মৰিগাঁও আহিছাই ন ত জাগীৰোডলৈ যাবা
ইনে গুৱাহাটী কি কি জেগা ঘুৰিছা
গুৱাহাটীৰ উম ঘূৰাত বহুত খিনিয়ে ঘূৰিছো কামাখ্যা নৱগ্ৰহ মন্দিৰৰ ভিতৰত আৰু বশিষ্ঠ বালাজী তাৰপিছত আৰু কেইটামান মন্দিৰ আছিলে হেৰি ভূত ভূতনাথ মন্দিৰ কামাখ্যাৰ ওচৰত যে আছে তাৰপিছত সেনেকে কৰি বহুততে ঘূৰিছো তাৰপিছত এফালে এইটো কি কয় চাইন্স মিউজিয়াম তাৰ পিছত জু মানে চিৰিয়াখানা সেই বহুত জেগা ঘূৰিছো আৰু কিন্তু মানে এতিয়া মনত ঘপক -কে অহা নাই আৰু তুমি ক'ত ক'ত গৈছা
ময়ো তেনেকে চাইন্স মিউজিয়াম চিৰিয়াখানা তাৰপিছত আৰু কামাখ্যা গৈছো বশিষ্ঠ বালাজী সেয়া ময়ো গৈছো
অ
আৰু বহুত জেগা ধৃঘূৰিছো তাৰমানে নাম বিলাক পতককে ইমান মনত নাহে ন
উম সেয়াই মানে বহুত দিন হ'ল ন যোৱাৰ সেইকাৰণে মানে ঘপককে মনত নাহে নাম
অ সেইটোৱে এ গ গুৱাহাটীতো চাব লগা বহুত ধুনীয়া ধুনীয়া জেগা আছে
অ আৰু মই মন্দিৰবোৰৰ মানে ভিউ হেৰি মানে পৰিবেশবোৰ বহুত ধুনীয়া হয়
দুদিনমানৰ আগত মই জুবিন ক্ষেত্ৰও গলো যেতিয়া যে মৰিগাঁও গৈছিলো মাহীহঁতৰ ঘৰলে
অ
আমি জুবিন ক্ষেত্ৰ সোমাই আহি গ'লো মানে
মই জুবিন ক্ষেত্ৰত এতিয়া এতিয়া যোৱা নাই কিন্তু মানে সেইখন বনোৱাৰ পিছত আৰু দুবাৰ দুবাৰ গৈছো ঘৰৰ পৰাই গৈছিলো সেই দুবাৰ
হব দিয়া মই
অ ঠিক আছে দিয়া